নমস্কাৰ নব
হয় মোৰ নামটো তুষাৰপ্ৰতীম শইকীয়া আপুনি মোৰ নামটো পাহৰিলেই নে ইমান সোনকালে
অলপ মই বুঢ়া হৈ হৈচো বয়সো বাঢ়িছে যিহেতু অকণমান স্মৰণ শক্তিটো আমাৰ স্মৃতি শক্তিটো কমি গৈছে বুঢা বয়সত সকলোৱে যিহেতু টো কথা পাহৰে আমিও পাহৰিছো আগৰ আমাৰ দিন নাই নহয় এতিয়া আৰু
হয়।
আগৰ আমি একেদিনাখনি ভীমকল পাঁচটা খাওঁ আজিকালি এটা ভীম কল চাৰি ভাগ কৰি এভাগ খাব নোৱাৰো ডেকা কালৰ হক তি নাই আৰু এতিয়া যিহেতু
আগতে আমি সৰুতে ডেকা কালত থাকোতে এতিয়া আমি কিমান দূৰ দূৰ এই ৰ'দতে খোজকাাঢ়ি স্কুল যাওঁ আজিকালি আ মাৰ যি নাতি তেওঁলোকে এতিয়া আপোনাৰ ইয়াৰ পৰা খোজকাঢ়ি আহ ছ মটৰ চাইকেলত এতে স্কুল যাব নোৱাৰা হৈ গৈছে
হয় হয়। গাড়ী ঘোৰা থকাৰ পিছত এচি এচি হাৱা খাই এই এ চি হাৱা খায়
গৰম পৰ্যায় বনোৱা হৈছে
হয় হয় আমি আগতে পাহাৰ পৰ্বত পাৰ হৈ স্কুললৈ যাওঁ আজিকালি লৰা ছোৱালীয়ে গাড়ীৰ ভিতৰত এচি হাৱা খায়ো স্কুললৈ যাব নোৱাৰে কথাটো অলপ চিন্তা কৰিবলগীয়া বিষয়
হয় সিহঁতৰ বয়সত আমি মাটি কোৰ মাৰি মাৰিয়ে আমি খেতি কৰিছিলো এতিয়া ইহঁতেটো সেই খেতিতটো দূৰ কথা হেহেতে আপুনি মই সিদিনাখন পানী এগিলাচ খুজিলো সেই লোৱাতে পানী গিলাচ দিবলৈ টান পালে উম। মোক কৈছে ককা মই মোবাইল চাই আছো ৰবা মোবাইল
হয় আমি আগতে শুই উঠি দছ বিঘা মাটিত কোৰ মাৰি আকৌ আঠটা বজাত আমি স্কুল সুললা গাঁও আজিকালি লৰা ছোৱালীয়ে সেইবোৰ কত জানিব, হয় কি নহয়?
হয় মই আগতে শুই উঠি একমগ গৰম পানী খাই, দহ বিঘা বাৰ বিঘা মাটি কোৰ মাৰি স্কুল যাওঁ স্কুলৰ পৰা আহি আকৌ লেবাৰত লাগি যাওঁ প্ৰায় ৰাতি নটা দশটা বজাতহে ঘৰ সোমাও বহুত কষ্ট কৰিছিলোঁ।
হয় আমাৰ আগৰ দিনৰ কথা অলপ সুকীয়া আছিল দিয়ক আমি যেতিয়া স্বাধীনতা আন্দোলন কৰি আছিলোঁ। এতিয়া এইবোৰ আপোনালোকক কলে এতিয়া আপোনালোকে সাধু কথা বুলি কব কিন্তু যেতিয়া সাধত তা আন্দোলন চলি আছিল মই স্বাধীনতা আন্দোলনৰ লগত জড়িত এজন ওতঃপ্ৰোতভাৱে জড়িত এজন ব্যক্তি আছিলোঁ।
হয়।
এতিয়া ভাৰতীয় আন্দোলন আৰম্ভ কৰিছিলো মহাত্মা গান্ধী আৰু মই কাণ সমনীয়া বন্ধু মই আছিলোঁ। তেওঁ মই ভাৰত্যাগ আন্দোলন যেতিয়া হৈ আছিলে আমি চাইকেল মাৰি মাৰি মোৰ চাইকেলৰ আগত তেওঁক বহুৱাই লৈ আমি মহাত্মা গান্ধী আৰু মই চাইকেল মাৰি মাৰি আমি সুদূৰ লণ্ডন পাইছিলোগৈ সাত সাগৰ তেৰ ন দি পাৰ হৈ চাইকেল
হয় আৰু মোৰ
তেতিয়া যুগৰ কথাই অলপ সুকীয়া আছিল। চাউথ আফ্ৰিকাত যেতিয়া আমি আছিলো দুইজন জনে ছাউথ আফ্ৰিকাত আমি যেতিয়া দুইজন মহাত্মা গান্ধী আৰু মই আমি উকাল উটি পঢ়ি আছিলো। যিদিনাখন মহাত্মা গান্ধীক ট্ৰেইনৰ পৰা এজন কলা মানুহ বুলি ধ গতিয়াই বাহিৰ দিছিল সেইদিনাখন ময়ো তেওঁৰ লগত উপস্থিত আছিলো একেখন ট্ৰেইনতে কিন্তু যিহেতু মই অলপ বগা আছিলো মোক বাহিৰলৈ উলিয়াই দিয়া নাছিল মহাত্মা গান্ধী কলা বুলি উলিয়াই দিলে
হয় আৰু মই যেতিয়া সৰু আছিলো তেতিয়া মইও ভাৰত্যাগ আন্দোলনত, আ তেতিয়া মোৰ যি ডাঙৰ ভাতৃ আছিল তেওঁ মোক কলপাতেৰে এখন চাইকেল নিৰ্মাণ কৰি দিছিল সেইখন কলপাতৰৰ চাইকেলে মই ভাৰত ত্যাগ আন্দোলনত জড়িত আছিলোঁ
হয় হয় আমাৰ আগৰ কলপাত বোৰো আজিকালিৰ দৰে এনেকে সৰু সৰু নাছিল আগৰ কলপাত আজিকালি টিপালখনৰ সমান ডাঙৰ আছিল যিহেতু, চাইকেল বনোৱাটো তাৰ পৰা নিশ্চয় সম্ভৱ মই ভাবিছোঁ
হয়‌, এ আজি ৰ যিবোৰ কলপাত দৌৰে কথা আপোনাৰ মানিমুনি পাত কেইটা প্ৰায় সাত কিলোমিটাৰ ইমান দীঘল আছিল
হয় হয় হয় মই আগতে যেতিয়া পাকঘৰতে বহি এফালে ভাত ৰান্ধো আনফালে মই ব্ৰহ্মপুত্ৰত বৰশী পেলাই থৈ দিওঁ মাছ লাগে মাছ তানো ব্ৰহ্মপুত্ৰৰ পৰা পাকঘৰতে বহি পাকঘৰৰ ভিতৰতে বহি আৰু ধুনী কেৰাহীখন পাতিয়েই থওঁ যিহেতু তেল গৰম হৈয়ে থাকে ধুনীয়াকে মাছটো দাঙি আনি মই কেৰাহীত বহাই হয়তো ধুনীয়াকে ভাতটো খায়
আমি আগতে আমাৰ ফিল্টাৰ আমাৰ 'ত বা ফিল্টাৰত বৰশীটো পালেই কিমান মাছ পাওঁ আজিকালি আমি যদি নদীত বৰশীটোপাওঁ তেতিয়াই মাছ এটা পাওঁ আমি আগত আগৰ দিন বহুত ভাল আছিল আগৰ দিনত আমি এটা সামান্য মগ এতাতে যি মাছ উঠে, আজিৰ যুগত আহ তেনেধৰণৰ মাছ নদীতো নুঠে সেইবাবে আমি বহুত দুখিত কিয়নো নদীত আমাৰ এই কনৰ দুজনমান ব্যক্তিয়েই আপোনাৰ বইলাই পেলাই সেইবাবে
হয় আগৰ দিন আৰু আজিৰ মাজত বহুত পাৰ্থক্য আছে। আগৰ দিনৰ মাছৰ যিটো ওজন বা যিটো ডাঙৰ হয় মাছ আজিকালি সিমান ডাঙৰ হোৱা পৰিলক্ষ্য নহয় আগতে আমি এটা কাৱৈ মাছ গালত আমি মাটিমাহ ৰ'দত দিব পাৰো এটা কাৱৈ মাছৰ গালত মাটিমাহ ৰ'দত দিয়াটো কোনো গুণে কম কথা নহয় যিহেতু আপুনি ধৰিব আমি আগতে এটা কাৱৈ মাছ যদি আমি ধৰিব পাৰ তেতিয়া আমি এমাহলৈকে খাব পাৰো এটা কাৱৈ মাছ
হয় কেলে আপুনি আৰু মই মিলি বৰালি মাছ আৰু আহঁ সৰিয়হেৰে ৰংঘৰটো নিৰ্মাণ কৰা নাছিলো জানো
হয় হয় হয় বৰালি মাছ আৰু সৰিয়হ লগতে মাটিমাহ আমি এনেদৰে গোটেই মিশ্ৰণটো সানি আমি যিহেতু ৰংঘ টো নিৰ্মাণ কৰিছিলো সেইসমূহত এতিয়াও সতেজ হৈ আছে কিন্তু আজিকালি আপুনি চাব যিখিনি আমি চিমেণ্ট ব্যৱহাৰ কৰোঁ ঘৰ বনাবলৈ ৰ সাজিবলৈ সেই চিমেণ্ট খিনি ইমান উপযুক্ত নহয় আজিকালি ৰাস্তা ঘাট চাব ৰাস্তা ঘাটত আপুনি সোনকালে ৰাস্তা ঘাটবোৰ যিহেতু ভাগি থাকে সহজে ৰাস্তা ঘাট বহু দুৰ্বল হয় সহজে ৰাস্তা ঘাট বোৰ বেয়া হৈ যায় কিন্তু আগৰ দিনৰ ৰাস্তা ঘাট এতিয়াও একদম ধুনীয়া ধৰে উপযুক্ত হৈ আছে ব্যৱহাৰৰ বাবে আমাৰ উদাহৰণ স্বৰূপে আমি ধোদৰ আলিটোৰ কথা ক'ব পাৰো যেতিয়েতো স্বৰ্গদেউ প্ৰতাপ সিংহই হয় ধুদৰ আলিটো ধোত সকলৰ দ্বাৰা বনাইছিলে এতিয়া আপুনি ধোত বুলি কলে চিনি নাপাব পাৰে বহুত মানে মই উদাহৰণস্বৰূপে আপোনাক কব বিচাৰিছো আপুনি বুধিনৰ বুদ্ধিৰ কথা যিহেতু জানে দিনৰ বুদ্ধিৰ যিটো মাজুটো ল'ৰা তাক সকলোৱে ধূত বুলি ভাবে সেই তেনেকুৱা ন ধোত সকলৰ পৰাই যিটো ধোধৰ আলি নিৰ্মাণ কৰা হৈছিল। স্বৰ্গদেউ প্ৰদাপ সিংহই যিটো দূদৰ আলি নিৰ্মাণ কৰিছিল সেই দূদৰ আলিটো এতিয়াও ধুনীয়া দৰে ব্যৱহাৰ উপযুক্ত হৈ আছে আন এটা নাম দাং শিলৰ সাঁকোৰ যিখন সেইখনো এটা শিলত কাটি বনোৱা হৈছিল কিন্তু এতিয়াও উপহাৰ উপযোগী হৈ আছে কিন্তু আমাৰ আজিকালি বনোৱা যিসমূহ ৰাস্তা ঘাট সেই সমূহ এতিয়াও ব্যৱহাৰো অনুপযোগী এতিয়াও সহজে ৰাস্তা ঘাট দুৰ্বল হৈ পৰে কিয় হৈছে এনেুৱা আজিকালি যি সমস্যা চিমেণ্ট ব্যৱহাৰ ব্যৱহাৰ কৰা হয় শিল বালি ব্যৱহাৰ কৰা হয় সেইসমূহ অতি অদৰকাৰী আমাৰ বুলি ভাবোঁ মই
হয় আৰু এতিয়া যিবোৰ ব্ৰইলাৰ বা তেনে ধৰণৰ জীৱ আমাৰ মানুহৰ খাদ্যৰ বাবে প্ৰস্তুত কৰিছে যিটো আধুনিক প্ৰযুক্তিবিদ্যাৰ ফলত সেইবোৰ মই ভাবোঁ খুবেই বেয়া কিয়নো আমাৰ স্বাস্থ্য সেইবোৰ খালে খুবেই বেয়া হৈ যায় সিদিনাখন মই এদিন ব্ৰইলাৰ আনিছিলো ব্ৰইলাৰকত মই খোৱাৰ পিছতে মোৰ সাত দিন শোচ ছাগাৰলৈ যাবলগীয়া হৈছিল কিয়নো এ যিটো এইটো আমাৰ আধুনিক প্ৰযুক্তিবিদ্যাৰ ফলত ব্ৰইলাৰটো নিৰ্মাণ কৰা হৈছে আৰু আমাৰ ঘৰৰ কাষৰে এজন ব্যয়ক্তি কি এজন নহয় তিনিজনমানান ব্যক্তিয়ে ব্ৰইলাৰ এ ফাৰ্ম খুলিছে এখন নো নহয় দুখনো নহয় তিনি তিনিখনকৈ খুলিছে। আৰু যিবোৰ ব্ৰইলাৰী গৰমত মৰি যায় সেইবোৰ। বইলাৰাব তেওঁলোকে নদীত দলিয়াই দিছে সেইবাবে আমি ইহঁতক প্ৰায়। গালিও পাৰিছো কিন্তু তথাপিতো ইহঁতে মনে মনে ৰাতি। আহি লৈ আহ নদীৰ ব্ৰইলাৰ বোৰ পেলাই দিয়ে সেইবাবে মই ভাবিছো এইটো আমি
শুনি বহুত দুখী হৈছোঁ। নিশ্চয় নিশ্চয় অতি দুখিত হলো মই শুনি বহুত বেয়া কাম। কৰি চাইছোঁ হেত কাৰণ আধুনিক প্ৰযুক্তি বিদ্যাৰ ফলত যিহেতু ব্ৰইলাৰ সমূহ নিৰ্মাণ কৰা হয় প্ৰস্তুত কৰা হয় সেই খিনি আমাৰ কাৰণে খোৱাৰ অনুপযোগী হৈ থাকেই আমি সেইখিনি খালে আমাৰ বিভিন্ন নানা ৰোগে দেখা দিব পাৰে যেনে ধৰক আমাৰ থাইৰইড হ'ব পাৰে। অতি বেছি আমি যদি ব্ৰইলাৰ মাংস গ্ৰহ। গ্ৰহণ কৰোঁ আমাৰ থাইৰদ হ'ব পাৰে গতিকে সেই খিনি মাংস আমাৰ কাৰণে বেয়া হয়য়ে। যদি আমি সেই একেখিনি গেলা বইলাকে লাগে আমি আমাৰ নদীখনত বা আ আমাৰ পুখুৰীটোত যদি আমি পেলাবলগীয়া হয় সেইখিনি আৱৰ্জনাখিনি যদি আমি পেলাবলগীয়া হয়।
হয় তাৰ ফলত বহুতো মাছ
পানী প্ৰদূষণৰ হয় হয় হয় মাছ মৰিব। যিখিনি পানী প্ৰদূষণ হ'ব সেই পানী খিনি খালে আমাৰ আকৌ বা অধিক বেমাৰ হোৱা পৰিলক্ষিত হৈছে যিহেতু কিন্তু আপুনি চাব পাৰে তাৰ ফলত উপযোগীতাও আছে নথকা নহয়। আমি যিহেতু ব্ৰইলাৰ যিখিনি মলা হয় গোমূত্ৰ সেইখিনি আমি যদি আমাৰ পুখুৰীত ভালদৰে ব্যৱহাৰ কৰিব পাৰো। সেই মলাশয় খিনি ঠাই মাছ ডাঙৰ ডাঙৰ হয় বুলি বিজ্ঞানীসকলে জানিব পৰা মতে কৈছে যে ব্ৰইলাৰ মলাশয় মল মূত্ৰ খাই। আহ আমাৰ মাছ ডাঙৰ হয় বৃহৎ হয়। গতিকে আমি যদি এটা পুখুৰীৰ ওপৰত এখন ব্ৰইলাৰ ফাৰ্ম খুলি লব পাৰোঁ। ওপৰত আমি ব্ৰইলাৰ দানা। খুৱাই ব্ৰইলাৰ ডাঙৰ কৰিব পাৰোঁ। আৰু সিহঁতৰ যিখিনি গু মূঠ মলা হয়। সেইখিনি আমি তলত থকা পুখুৰীটোত যদি আমি পেলাই দিওঁ তেতিয়া তাতো আমাৰ মাছে সেইখিনি মলমূত্ৰ। ৰখাই ডাঙৰ হয় মাছ
হয় আপুনি এতিয়া হয় আপুনি এতিয়া চাব। পৰা আগতে আমি আহ ল লোকেল মাছ খাইছিলো আজিকালিৰ দিনতে সেই লোকেল মাছ পাবলৈ নাই। এতি গৈছে সকলোবোৰ মাছ চালানি আৰু তেনে ধৰণৰ পাচলি আপুনি চাব পাৰে যিবোৰ পাচলি আমি ঘৰতে খেতি কৰি খাইছিলো আজি আজিকালি ব্যক্ত কোনো এজন মানুহে খেতি কৰিবয়ই নিবিচাৰে তেওঁলোকে আহ বজাৰত পোৱা সাৰ দিয়া পাচলি খাই সেইবাবে বহুত বক্ত। বেমাৰত পৰিছে মাহেকত তিনি চাৰিবাৰ হস্পিতাল যাবলৈকে পৰি ছিৰি পাই গৈছেগৈ। আমি সেইবাবে যিমান পাৰো ঘৰতে নিজৰ খেতিৰ শস্য খাব। হ'ব লাগে বুলি মই ভাবোঁ আৰু ঘৰতে মাছ আ। মাছৰ মাছ ৰাখিব লাগে পুখুৰীত কিয়নো আমি যেতিয়া চালানী মাছ মাছ খাম তেন্তে আমাৰ বেমাৰ অতিৰিক্ত ভাৱে বাঢ়ি যাব আমি যিমান পাৰো লোকেল মাছ আৰু লোক পাচলি খাব বাবে চেষ্টা কৰিব লাগে। আৰু যি গৰম পৰিছে সেই গৰমৰ বাবে আমি হাঁহ সাৰিবৰ বাবে। নেমুৰ চৰবত আৰু পানী দিয়া ভাত খোৱাটো খুবেই উপযোগী।
হয়, হয় মই আপোনাক তাকে ক'ব লৈছো। আমি যদি এনেদৰে আ চালানি যিখিনি পাচলি বা মাছ- মাংস হয়, এইবোৰ যদি আমি খাই থাকো আমি সদায় এখন অন্ধকাৰ ভৱিষ্যতৰ ফালে আগবাঢ়িছো। কিয়নো আমি যদি এতিয়া ঘৰতে আমি আহ কি বুলি কয় জীৱাশ্ম সাৰ ব্যৱহাৰ কৰি আমি ঘৰত যদি পাচলি উৎপাদন কৰো। সৰুৰ কোবৰ পনীয়া শাক- পাচলি এইবোৰ অতি অতি ধুনীয়া সাৰ হ'ব পাৰে আমাৰ শাক-পাচলি। আমাক খেতিৰ বাবে গতিকে আমি ঘৰতে শাক পাচলি উপাৰ্জন আমাৰ পোহনীয়া জীৱ-জন্তু আদি কৰি আমি যদি খাওঁ ঘৰলৈ তেন্তে আমাৰ স্বাস্থ্য আমি ভালে থাকিব। গতিকে এনেদৰে চালানি মাছ বা চালানি শাক পাচলি সাৰ দিয়া শাক পাচলি এইবোৰ নাখায় আমি যদি ঘৰতে খেতি বাতি কৰি খাব পাৰো আমাৰ স্বাস্থ্য ভালে থাকিব বুলি মই ভাবো।
হয়। এতিয়া আপুনি চাব পাৰে গছ গছনিৰো আমাৰ অভাৱ হৈ গৈছে। আগতে আপুনি আমাৰ দিনত চাব পাৰে চাৰিওফালে গছ-গছনি জংঘল আছিলে এতিয়া সেইবোৰ চব কাটি ঘৰ নিৰ্মাণ কৰিছে তাৰ ফলত বহুতো জীৱ-জন্তুও নাইকিয়া হৈ গৈছে। আপুনি আগতে হয়তো দেখে ঘৰৰ